নমস্কাৰ, ভালনে?
ভালে ভালে ভালে। আপোনাৰ কওক?
আছোঁ ময় সেয়া ঠিকে আছোঁ।
তাতে ঘৰৰ ফালে ভালেই।
হ'লও ভালেই। মা দেউতাহঁতৰ ঠিকেই, ভাইটিও আছে গৰম বন্ধ সতে এনেই ঘৰতে পৰি আছে।
হয়।
গৰমৰ কাৰণে যিহে বতৰ কৰিছে আৰু মই ওলাই আহিছোঁ অলপ।
বতৰে যি কৰিছে গৰমত এতিয়া মানুহ থাকিব নোৱাৰা হৈ গৈছে।
সেয়াই বৰষুণৰ অলপো নাম নিচান নাই।
উম!
ইমান গৰম দিছে। শুকান গৰমৰ নিচিনাকে মানুহ ঘৰত থাকিব নোৱাৰা হৈ গৈছে। চব বাহিৰৰ হে আমাৰ ঘৰৰ ওচৰৰ ফালে। মানুহ চব বাহিৰলে ওলাই আহিছে। বাহিৰতে বহি হেৰি কৰি আছে।
যিহে গৰম মাৰিছে ৰাতিপুৱা টাইমত বৰষুণ দিয়ে ৰাতি ৰ'দ বা দুপৰীয়া ৰ'দ।
অঁহ সেইয়াই। ইমান বেছি গৰম দিছে মানুহ প্ৰেছাৰ উঠিব। হাই প্ৰেছাৰ উঠি যাব এই যিটো, মানে যোনবিলাক মানুহৰ হেৰি আছে অলপ অসুস্থ হয়।
হয়, এতিয়াতো গৰম বন্ধ।
হয়।
এতিয়াতো গৰম বন্ধ কলো কো মানে যোৱা একো প্লেন চেলেন নাই নেকি আপোনাৰ?
যোৱা এনেকা প্লেন চেলেন নাই মানে আছে কিন্তু, সেই আৰু অলপমান বতৰটো ঠাণ্ডা হ'লে যাম বুলি ভাবিছোঁ তেওঁ। এই গৰমত এনেকে। বাইক চলাই যাবও নোৱাৰি যে আৰু গাড়ীখন নিবলও দিগদাৰ হেৰিয়াত।
শ্লুতশ্লুতশ্লুতশ্লুত। যদি ঘৰত এনেই থাকে মোৰ তাত দুটা কাম আছিল কেটাৰিঙ।
কেটাৰিঙত। আছো বাৰু মই এতিয়া বন্ধ এনেই ঘৰতে পৰি থাকোঁ।
এ অহাকালি অহা কালি এখন মানে আমাৰ ঘৰৰ ওচৰতে বিয়া এখন আছিল মানে।
হয় হয়।
লাগি ভাগি দিবলৈ মানুহ লাগিছিলে মানে দুজন তিনিজন আপুনিতো এনেই থাকে যদি আহিব এপাক লাগি ভাগি দিমহি আমি। মও থাকিম একেলগে।
আছো আছো হয় আপুনি টেনশ্যন ল'ব লাগে যদি কেটাৰিঙৰ কাম হয়, তেন্তে হ'লে গাঁওৰ হিচাপত যাবলে ৰেডি আছোঁ। বাকী তে কেতিয়া বুলি ক'লে আপুনি কালি ন।
হয় কালি।
অহা কাইলৈ মানে সময়টো কথা কৈ দিবচোন এবাৰ কেতিয়া পা কেনেকে কেতিয়ালেকে।
মই আপোনাৰ বাৰটা বজাৰ পৰা ৰাতি ধৰি লওক আপুনি চাৰে দশ মান।
কেটাৰিঙৰ কামটো কৰা নাই। সেইকাৰণে মই মানে ইমান ভালকে আন্দাজটো নাই সেইকাৰণে আ পোনাক সুধি চালোঁ। বাকী এনেই বাৰটাপা দশটা বুলি ক'লে ন।
হয় হয়। দুপৰীয়া বাৰটাপা ৰাতি দশটালৈকে।
আঠ ঘণ্টা।
হয়।
পেমেণ্টটো কিমান মান।
পেমেন্টো আপোনাৰ যেতিয়া কইনা বিয়া ন পেমেন্টো আপোনাৰ চায়ে পাঁচশ।
চাৰে পাঁচশ। ঠিকেই আছে, সেনেকে যদি কণ্টেকট পায় থাকে তেন্ত হ'লে ভালেই, চাৰে পাঁচকৈ দিনটোত।
ঘৰত যদি এনেই থাকে আমি অকণমান লাগি ভাগি দিওঁ, কিবা এটা ওলাব আমাৰ কাৰণেও।
হয় তাকে এনেকে কোনোবা এনেকে মানু- মানুহে এনেকে নিজে সুধি চালেতো ভালেই পাওঁ, এনেও ঘৰত এনেই পৰি আছো। মানে এতিয়া কৈছে যে মই এনেই আছোঁ কালি নিশ্চয় যাম। কালি দেওবাৰ যিহেতু আৰু তাতে ওপৰত। সেয়াই। বাকী আপুনি মাজতে যে হেৰি গছ পুলি ৰুৱা হেৰিটো কৰি আছে
হয় হয় এতিয়াও সেইটো চলি আছে, হয় এতিয়াও সেইটো চলি আছে হয়।
আপুনি কোনবাৰে, কোনবাৰে ৰোৱা হেৰি আছিলে?
মইতো সোমবাৰে, সোমবাৰে কৰো।
সোমবাৰে সোমবাৰে ন, প্ৰত্যেক? প্ৰত্যেকটো সোমবাৰে নেকি?
হয় প্ৰত্যেকটো সোমবাৰে সপ্তাহত। হয়।
হয় মই তেন্তে হ'লে আপোনাৰ এইটো মান মই শুনিছো, আপোনাৰ বাও মাজতে আৰ্টিকেল এটাও পাইছিলো তাত। আপোনাৰ নামটো আহিছিলে, মই সেইকাৰণে আপোনাক সুধি চালো। মই কিবা পাৰো যদি তেন্তে হ'লে কিবা কনট্ৰিবউট কৰিবলৈ চেষ্টা কৰিম দিয়কচোন।
হয় হয় নিশ্চয় নিশ্চয় মোৰো ভাল লাগিব আপুনি যদি অকন সহায় কৰে।
অঁ ঠিকে আছে, মই আপোনাক নিজে তেতিয়াহ'লে খবৰ পাৰিম? আপুনি ক'ব। তেতিয়া মানে নেক্সট সোমবাৰেতো যাব চাগে ন, আজিতো হেৰি শনিবাৰ। পোৰহিলৈকে সোমবাৰ হ'ব, আপুনি
পৰহি, হয় পৰহি মই যাম নিশ্চয় আপুনি নহ'লে এপাক আহিব বুজিছে, তাত বহুতো গছ পুলি আছে। কোৱা একেলগে আমি দুটাই, হয় হয়, ঘৰতে আছে গছ পুলি কেইজোপা মান।
ঠিকে আছে তেন্তে, হেৰি আপুনি কি কোনখিনি জেগাত কৰিম বুলি কৈছিলে তেন্তে সেইটো মোক জনাই দিব, মই এপাক তেতিয়াহ'লে গুচি যাব পাৰিম।
হয় হয় মই আপোনাক জনাই দিম বাৰু, আপুনি আহিব কাইলৈ অহ পৰহিলৈ এপাক।
অহ হয় হয় ঠিকে আছে, আৰু বাকী এনেই কালি নিং হেৰিটো ফাইনেল হ'ল। এশ টকা অহ তেন্তে হ'লে মই কালি আপুনি মোক ফোন কৰিব মই দি থাকিম বাৰু, দুপৰীয়া বাৰটাৰ পৰা হে? সেয়া ঠিকেই আছে। মই আপোনাক তেতিয়াহ'লে খবৰ কৰিম সেইটো, আপু আপুনি তেওঁ এবাৰ ৰাতিপুৱা মোক ফোনটো কৰিব, মই বাৰুটো চিয়ৰ থাকিমেই মই এভেইলেবল আছো। অ'হ
মই টাইম টো দি দিম আপুনি আহি যাব সেইটো টাইমত।
বাকী হেৰি, আপোনাৰ কথা এটা আছিলে আপোনাৰ লগত মই সেইকাৰণে মানে উলিয়াম বু বুলি ভাবি আছিলোঁ? মোৰ মানে, হেৰি আপোনাৰ যিহেতু চেৰি এই বেপাৰৰ চিনাকি আছে ডিলাৰত। মোক মানে গাড়ী এখন বেচিব লাগিছিলে। মানে ছেকেণ্ড হেণ্ড নহয় মানে মোৰ নতুন আছিলে, আপুনি এতিয়া ছেকেণ্ড হেণ্ডত বিচাৰাই দিব লাগিছিলে।
হয় হয় গাড়ীখন কি বাৰু মোক কওকচোন?
গাড়ীখন মোৰ দাগ আছিলে এল্ট্ৰছ
হেৰিটো কিমান চনৰৰাখন কিমান মডেলটো
খন দুহেজাৰ একছৰ মডেল টপ টপ মডেল হয় দুহেজাৰ একৈছ চনৰ বেছি চলা নাই অকল ষোল্ল হাজাৰ চল্লিছ
হয় আপুনি কিমানত মানে বিক্ৰী কৰিম বুলি ভাবিছে এইখন
মই এখন এতিয়া মান যিহেতু কাষ্টমাৰ পোৱা নাই ৰিয়েল ভেল অলপ যে কয় পাই আছো- সেই কাৰণে ছয় মানত দিম বুলি ভাবি আছো কাৰণ মানে তাতকে কমত দিব নো আপুনি চাওক এতিয়া আধা দামখিনিতো কমাই দিলো আধাতকে বেছি অলপ কমাই দিছোঁ দামটো তাৰ পিছতো কাৰণ- ইফালে অকল ষোল্ল হাজাৰ চলিছে যদিও একৈছৰ মডেল চাৰি বছৰ হৈছে পাঁচ বছৰ হৈছে। অকল ষোল্ল হাজাৰ চলাৰ পিছত মই সিমানত দিম লৈছো কিন্তু মানে এটা কথা হেৰি আপোনাৰ তাত ত ওপৰত মই আপোনাৰ ছয় ছিক্স ছিক্স টুৱেণ্টি ফাইভ ছিক্স ফিফটি ইমানলৈক যাব পাৰিম তাতকৈ আৰু তলত যাব নোৱাৰিম। আপুনি সেইটো কথা পাতি চাব আৰু তাৰ ওপৰত যদি আপুনি কিবা কমিশ্যন খাব পাৰে সেইটো আপোনাক কথা
মই সুধিম দিয়ক বুজিছে মই আছে মোৰ চিনাকি এনেকা- গাড়ীৰ বিক্ৰী কৰা এনেকুৱা ডিলাৰ আছে মোৰ তাত ছেকেণ্ড হেণ্ড মই সুধিম তেখেত তেওঁলোকক তেওঁলোকে যদি মান্তি হয় মই আপোনাক খবৰটো দিম।
আপুনি ধৰি লওক তেন্তে মোক ছিক্স ফিফটি মানে চাৰে ছয়মান দিলেই হ'ল আপুনি মোক চাৰে ছয় দিয়ে তাৰ ওপৰত আপুনি যিটো পাৰে সেইটো ৰাখিব পাৰে সেইটো আপোনাৰ ইচ্ছা আপুনি দছত দিলেও মই- এক টকা ল'বলৈ নাই তাৰপৰা আপোনাৰ আপোনাৰ যিমান সেইটো হাতত বাচছে সেইটো আপুনি লৈ ল'লেই হ'ল।
পাচবুক মানে সিকচ ফিফ্টি মানে এটলিষ্ট কোনেও বিশ্বাস নকৰে ইচচা আছে আপু চেক কৰি যাব বাাৰ গাড়ীখন কণ্ডিশচ্যন আপুনি নিজে চলাই চাব পাৰিব সেইটো মোৰ একো প্ৰব্লেমাই এতিয়া ৰাণিং কণ্ডিচন ত আছো, এতিয়াও মোৰ ঘৰৰ কাৰণে সেইখন গাড়ীয়ে বেছি ইউজ কৰোঁ বাকী এইখন এইখন ইমান চলোৱা নহয়।
হয়।
আপুনি চাব ইচ্ছা কৰিলে। মানে এতিয়া বৰ্তমান অলপ আৰ্জেন্ট আছিলে যিহেতু এইখন ইমান বেলেগকৈ ইউজো হৈ থকা নাই সেইকাৰণেই ভাবিছোঁ বোলো সেইখন হেৰি কৰি পেলাই বেলেগ এখন ল'ম।
হয়। আগি বাকী আপুনিতো হাই ছেকেণ্ডেৰী পাছ কৰিলে ন।
মই হাই ছেকেণ্ডেৰী পাছ হ'ল হয় দিন হ'ল মই দেবাৰ দুই বছৰ হ'ল এইবাৰ সৈতে
ল কৈছে হ'ল এতিয়া আপুনি এপলাই চেপলাই কৰাই নাই নেকি? আছাম পুলিচ, এচ এচ চি ৰ কাৰণে
এপ্লাই কৰিছোঁ হেৰি মই বৰ্তমান ডিগ্ৰী কৰি আছোঁ।
হয়।
লগে লগে সমানে দৌৰিও আছোঁ আছাম পুলিচৰ কাৰণে এছ এছ চিটো দি দছিলোঁ মই মই হয় আমাৰ ঘৰৰ কাষতে ওচৰতে ফিল্ড এখন আছে তাতে দৌৰো
হয় ঠিকে আছে বাৰু দে বাকী পঢ়া শুনাটো।
এছ এছ চিৰ কাৰণে এপ্ল কৰিছোঁ এছ এছ চি মোৰ আচলতে সেইৰি ৰিতেন টো ক্লিয়াৰ হৈছে। প্ৰথমতে ৰিতেন টো হয় যে এতিয়া দুই মাহ পিছত তাত আছে ফিজিকেল টো
অলপ এইকেইদিন অলপ ভালেকে ভালে থাকিব ফিজিকেল যেতিয়া আছে।
সেইটোয়ে ইমান হাৰ হাৰ চাৰ্ণিঙো কৰা নাই অলপ কষ্টতটো কৰি আছো তেওঁ
হয়।
মানে এই দুই মাহৰ পিছত যোনটো ফিজিকেলৰ আছে একজাম সেইটো কিবাই ক্লিয়াৰ হৈ গ'লে হ'ল আৰু আৰু ইমান এটা টেনশ্যন নাই তাৰপিছত
উম ঠিকে আছে বাৰু
স
বাকী চব ঘৰৰ ফালে ভালে নহয় ন
ফালে হয় হয় আছোঁ ভালেই ঠিকে আপোনাক কওক
নব ঠিকে আছে ঠিকে ভগৱানৰ কিবা চবৰে ভাল।
অ ঠিকেই আছে।
হয়।
বাৰ আমাৰো ভাইটি এইবাৰ মেট্ৰিক দিয়াৰ কথা আছিলে মেট্ৰিক দিলে
অ মেট্ৰিক দিলে নেকি?
হয় এইবাৰ
তেনেককা তেওঁৰ ফলাফলটো
ৰিজাল্ট হৈছে ভালেই হৈছে বাৰু বেয়া হোৱা নাই ষ্টাৰ পাইছে দুটা লেটাৰ লেটাৰতটো অলপমান তাৰ ডাউট থাকিলে মানে সি কৈ আছিলে ভাইটি এজ তাৰ এটাত দি দিলে বুলি পাবলগীয়া সেইটোত মানে ত ৰ কাৰ থাকি গল লেটাৰ ত সি কৈছিল পাৰিকল কৰিল তাৰপিছত আকৌ দুদিনমান কৈ গৈ গৈ থ তেয়া নিজেই নোপোৱা হ'ল এইখন নকৰিব চাগে সন্তুষ্ট হ'ল চাগে তাৰ মনেদি মিলিলে চাগে সেনেকুৱা
সেইকাৰণে সি নিজেই কষ্ট কৰিছিল ন সি
কষ্টকৰতে কৰিছে দেই মই দেখিছোঁ ৰাতি দেৰি লৈকে মে মই মানে তাক অকলৰে ৰুম এটা দিয়া নাছিল যে সেনেকে মানে নহ'লে ৰাতি দেৰিলৈকে নপঢ়ি পেলাই মোবাইল চোবাইল চাই থৈ সেই সেইকাৰণে নাই কিতো চাওঁ যেতিয়াও মই মানে ৰাতি উঠি পেলাই চাওঁ সি মানে পঢ়ি থাকাই দেখো কষ্ট অলপ কৰিছে ফলাফলটো পাইছে সেইকাৰণে এ
বাকী আমাৰ গাঁৱত এখন স্কুল আছিল যে এল পি স্কুল এখন এতিয়াও আছেনে নে এখন
আছে হয় আছে সেইখনত মানে পোৱালি কম কাৰণে এতিয়া কথা চলি আছে বন্ধ কৰাৰ
হয় বহুত পুৰণা স্কুল দেই সেইখন হয় আমাৰ দেউতাহঁতেও ইয়াতে পঢ়িছিলে
হয় হয় হয় আমাৰো হেৰি আছিলে চিনাকি আছে তেওঁলোকও তাতে পঢ়া আছিলে বাট এতিয়া মানে পোৱালি বহুত কমি গৈছে স্কুলখনত এটা শাখাত মানে তিনিটা পোৱালি দুটা চাৰিটা সেনেকে বহুত কম কম পোৱালি আছে যে চ' কথা চলি আছে সেই টোৱে বন্ধ কৰাৰ কথা চলি আছ হয়তো বন্ধ কৰা হ'ব নহ'লে বা আৰু এখন আছে ওচৰতে স্কুল সেইখনো হেৰি হৈছে এনেকুৱাই অৱস্থা মানে অলপমান চলোৱা ছালী মানে মানুহ জানুহ কম সেইটো কাৰণে সেই এখন চাগে মিলাই পেলাই এখন কৰি দিব পাৰে
অ ঠিকে আছে সনেকা হলে
সেনেকা কিবা এটা কৰিব চাগৈ সঠিক ভাৱে গম প পোৱা নাই মানে কি হ'ব কিন্তু সেনেকাই কিবা এ তাৰ ভিতৰতে কিবা এটা একচন ল'ব আৰু
হয়
সেয়াই আৰু গাঁৱতো মানে সেইটো কথা চলি আছে মানে এনেই কলেজ খনৰ মানুহকেইটাই চৰকাৰী চাকৰি চাকৰি কেইটা লৈ পেলাই দৰমহা লৈ থকাৰ নিচিনা সেনেককাা হৈ আছে মাছ চক এজনে সক পোৱালি নাই আৰু পোৱালি আছে যদিও সিহঁতৰ ইমান সেনেকা ৰিজাল্টো ভাল হোৱা নাই
হয়
মানে এভাৰেষ্টটো লৈ পেলাই সিহঁতে ইয়াৰ পৰা ওলাই যায় তাৰ পিছত আকৌ সেই সেইটো কাৰণে চলি আছে কথা কি হয় এতিয়া মিটিং এখন হলে গম পাব মানে হায়াৰ অথৰিটিক জনাইছিলে সেইটো কথা কমিটিৰ ফালৰ পৰা গাঁৱৰ কমিটিৰ ফালৰ পৰা
হয়।
এতিয়া সেইফালৰ পৰা অৰ্ডাৰ নটিচটো অহা নাই যে কি হ'ব সেইটো গম পালে। তেতিয়া ফাইনেল হ'ব আৰু কি কৰা যায় কি কৰা নাযায়।
উম
সেই বাকী এতিয়া ফ্ৰী আছে যদি কোনোবা এ দিনা কিবা ভোজ এটা খানা এটা খাব পাৰিলোঁ হয়।
পাৰি বনভোজ খাব পাৰি এইকেইদিন মানে গৰমটো দেখি মানে অলপ লগৰবোৰৰ লগত।
আমাৰো লগৰ কেইটামান আছিলে সিহঁতও কৈ আছিলে যে ওলাও বুলি- ত মই আপোনাক জনাম তেন্তে বুজটো হলে ন
হয় হয় নিশ্চয় ।আপুনি মোক জনাব মই লগৰবোৰৰ লগতো কথা পাতিম।
অঁ মানে এনেও ফ্ৰী আছে চবেই এতিয়া বন্ধ সময়। সেইটো কাৰণে হলধিতে একেলগে এটা বহত নম্বৰত ভোজ এটা খালে ভাল লাগিলে হয়।
হা হা ভালেই
হয়